সুপ্ৰভাত বাপ।
অ' সু প্ৰভাত এই দাদাইদেউ।
বহুত দিনত হয়, হয়, বহুত দিনৰ মূৰত আপোনাৰ লগত। সংযোগ হ'ল।
অ' মোৰ মানে কোনোবা বিশেষ কেইটামান কথা আছিলে আপোনাৰ লগত। সেইটো সন্দৰ্ভতহে মানে মই ফোনটো কৰিব লগা হ'ল।
হয়, হয়, ক'ক চোন বাৰু কি ইমান বিশেষ সন্দৰ্ভত ফোন এটা কৰিলে।
মোৰ মানে ধৰক মই আপুনিতো এতিয়া গ'ম পাইছেই মই বগৰী আচাৰ প্ৰস্তুত কৰি কৰিছো, এতিয়া নতুনকে খৰিচা আচাৰো প্ৰস্তুত কৰিছো। আৰু আপোনাৰ জলফাই অলপো আছে, সেইবিলাক মানে এই হেৰিহঁত চীনৰ দুজনমান ব্যয়ক্তিয়ে খাই বৰ ভাল পায়, মোৰ তাকে ৰপ্তানি কৰিছে, আপোনাৰ তেওঁলোকে যথেষ্ট। ধুনীয়া মোক এ এমাউন্ট এটা দিছে পইচা এটা তাকে মোৰ এতিয়া নিবলে মানে। মানে বাহন নাই আপোনাৰ পৰুৱা গাড়ীখন পাওঁ নেকি বোলো তাকে যোগাযোগতটো কৰিলো।
হয়, হয়, মোৰ পৰুৱা গাড়ীখন আপুনি নিব পাৰিব মোক মানে। এটা ভাল পইচা এটা দিলেই হ'ল মানে যিহেতু। পৰুৱাৰ খিনি খাবলৈ খাদ্যৰ অ' সন্থাক সেইবাবে আপুনি তেওঁলোকক খুৱাবলৈ হ'লেও কিবা এটা দিব লাগিব আৰু নিওঁতেনেতো কিবা খুৱাই বোৱাই নিব লাগিব তেওঁলোকক।
হয়, হয়। মই ভাবিছো মানে ধৰক মোক এতিয়া মোৰ আচাৰত সিহঁতি আপোনাৰ সাতত্ৰিশ পইচা দিম বুলি কৈছে। মই যদি মানে ধৰক মই মইতো ব্যৱসায়টো লাভৰ কথা চাব লাগিব সেয়েহে মই ভাবিছো মইপোন টকা এহেজাৰ দি দিম আৰু আপুনি গাড়ীখন দিয়ক।
অ' হয়, হয়, আপুনি টকা এ হেজাৰ দিলে লৈ যাব পাৰিব বাৰু গাড়ীখন। আৰু লগতে তেওঁলোকক খোৱা বোৱাতো অকন যতন ল'ব যাতে তেওঁলোক কষ্ট নেপায় যাতে। নেকান্দহি আহি মোৰ ওচৰত।
তাকে মোক খোৱা বোৱা সম্ভাৰ খিনিও আপোনাৰ ওচৰ পৰা লৈ যাব লাগিব এতিয়া মই। সিংহটো সিংহৰ সিহঁত। আপুনি যিহেতু সেই হাৰ্ডিটো লাগে সিহঁতক মোৰ ওচৰত ইমান সিংহৰ হাৰ্ডি নাই নহয়।
অ' আপুনি চীনত চীনলৈ যদি যায় তেতিয়া আপুনি এমাজন জংঘলৰ ফালেও যাবগৈ পাৰে তাত গৈ পিনি আপুনি মানে সিহঁতক পঠিয়াই দিব আৰু।
সিংহৰ হাৰ্ডি বিচাৰিবলৈ সিহঁতে নিজেই বিচাৰি খাব।
তাকে মোৰ এতিয়া আপোনাৰ আমাজনত নোসোমোৱা হৈ যোগ হ'ল নহয় হৈ তেতিয়া। ওঠৰশ বিয়াল্লিশ মানতে আপোনাৰ আজো ককাৰ লগত এবাৰ গৈছিলো। তাৰ পিছত আপোনাৰ মই এমাজনলৈ যোৱাই নাই, এতিয়া বোলে সেইখন জংঘল আৰু আপোনাৰ ভয় লগা হ'ল।
নাই নাই আমাৰ পৰুৱা কেইটাল থাকিলে আপোনাৰ চিন্তা নাই এজন আপোনাৰ সৈনিক হিচাপে আপোনাৰ লগত থাকিব। আৰু বাকী কেইজন স্বীকাৰ কৰিবলৈ যাব, এইা আপোনাৰ লগত যিজন সৈনিক হিচাপে সেইজনে আপোনাক বহুত সুৰক্ষা দিব মানে। আপোনাৰ ওচৰলৈ এটা মানে এটা সিংহও আহিব নোৱাৰে।
হয়, তেনেকে হ'লে বাৰু মোৰ আপত্তিটো নাই এতিয়া। ধৰক আপোনাৰ। তোৱাৰ এই দুই কুইণ্টেল মান ওজনৰ বগৰী ওলাব নিকি বাৰু মোক মানে আচাৰৰ কাৰণে আৰু অকণমান প্ৰয়োজন হৈছিলে।
অ' মোৰ ওচৰত নাই বাৰু আমাৰ ওচৰত। ওচৰতে চেঁচা নদীৰ ওচৰ সেইখনত ডাঙৰ ডাঙৰ বগৰী লাগে। প্ৰায় দহ কুইণ্টেল, বিশ কুইণ্টেল তেনেকুৱা ওজনৰো বগৰী লাগে। হে আপুনি যাব পাৰে তালে মোৰ পৰুৱা বাহনখনি লৈ।
সেইকনৰ বগৰীলো মই আপোনাৰ সেইকণনৰ বগৰীলে মই আ্ আপোনাক গৈছিলোঁ, মোক মানে গকুলে কলে হেৰি সেইখন বগৰীলৈ যাবলৈ বোলে- কিবা অনুজ্ঞাাপত্ৰ লাগে হেনো।
নাই নাই মোৰ কথা কৈ দিব তেতিয়া অনুজ্ঞাাপত্ৰ। নিবিচাৰে মানে মই এবাৰ তেওঁলোকক পৰুৱাই দি কামোৰাই থৈছো। সেইবাবে- সিহঁতক নালাগে মানে সিহঁতে মোৰ কথা কৈ দিলেই হ'ল আপুনি।
আপোনালৈ ফোন কৰিলেই মোৰ সুবিধাটো হব বুলি- মই গম পাওঁ, সেইটো কাৰণে মই আপোনাৰ লগত এতিয়া যোগাযোগতটো কৰিলোঁ।
অনুজ্ঞাপত্ৰ নিবিচাৰে আৰু।
হয় আপুনি এনেই এতিয়া মোক কোনখন গাড়ী দিব আমলি পৰুৱাখননে নে গুৰি পৰুৱাখন।
নাই নাই মই আপোনাক গুৰি পৰুৱাখন দিম, আমলি পৰুৱা মানে- আপুনি যদিদি যাওঁ বুলি বিচাৰে হেৰি হ'লে চেঁচা বগৰী আনিবলৈ তেতিয়া আমুলি পৰুৱাখন দিম। নহ'লেবা আপুনি যদি ইচ্। চীনলৈ যাওঁ বুলি ভাবে তেতিয়া মই গুৰি পৰুৱা। মানে গুৰি পৰুৱাৰ বহুত জোৰ থাকে।
অঁ, হয়।
আৰু তেওঁলোকৰ লানি নিচিকা এটা সৈন্য দল থাকে। সেইবাবে সেইটো দি পঠিয়াম যাতে আপোনাক আপোনাক কোনেও আক্ৰমণ কৰিব- অঁ নোৱাৰে।
উম, মই এতিয়া শুনা পাইছো আপুনি বোলে আকৌ উই- পৰুৱাৰ এখন বাহনো প্ৰস্তুত কৰি আছে, যিখন বোলে উৰিও যাব পাৰিব।
হয়, হয় মই সেই উৰি পৰুৱাৰ বাহনখন প্ৰস্তু- কৰি আছো
বাৰু আমল আমলি পৰুৱাতটোও তেনেকে উৰিব- পাৰে বাৰু। কিন্তু এই উৰি পৰুৱাটো মানে আপোনাৰ বহুত দূৰ দূৰণিলৈ উৰিব পাৰে। আপুনি ধৰক মানে মংগল গ্ৰহ- ক'লে যায় সূৰ্যলে যায় তেতিয়াও আপুনি যাব পাৰে পাৰিব। যোন গ্ৰহলে যাওঁ বুলি ভাবে যাব পাৰিব।
সিহঁতি মানে মহাকাশ শুৰাণ মাৰে ধৰক আমাৰ যেনেকে গগন গগন যানৰ দৰে মানে তেওঁলোক। একে সেই মহাকাশৰ উৰাণ বিলাক পেলাই
হয় হয় তেওঁলোক মানে বহুত দূৰ মহাকাশ উৰণ মাৰিব পাৰে ঐ মানে আমলি বৰুৱাই ইমান এটা উৰিব নোৱাৰে, হলেও মানে দেশ বিদেশলে উৰিব- কৰে যেনেকে, অসমৰ পৰা মানে আপোনাৰ চাইনালৈ যাব পাৰে জাপানলৈ যাব লাগিব। দেশ ভ্ৰমণ কৰিব পাৰে আৰু মহাকাশ ভ্ৰমণ। কৰিব নোৱাৰে আমলি পৰুৱাই।
হহ এটা আপুনি আকৌ মই শুনিছোঁ, আপুনি বোলে সিদিনা নেপচুনৰ পৰা আহিছে, কিবা আপোনালোক- কৰ কোনোবা। তাত আছে বোলে আপোনাৰ ককা দেউতা নে আজৌ ককা কোনোবা আছে, তাত আপুনি সেইটো কিমান - সঁচা কথা।
হয় হয় নেপচনত মানে মোৰ আজু ককা আছে। তাত মই পৰুৱা মানে উই পৰুৱাৰ যিখন মানে বাহন- মই নতুনকৈ প্ৰস্তুত কৰি আছোঁ আপুনি চাগে শুনিছে এইটো কথা। সেই উৰি পৰুৱা বাহনখন লৈয়ে তালৈ গৈছিলো তাত মানে মোৰ এ এজনী বিশাল ডাঙৰ পখিলা আছে। সেই খিলাজনী মানে আজোক। ককাই ভালকৈ, আজু ককাইক মই ভালকৈ বহিবলৈ দিছিলোঁ মানে খোৱা বোৱাটো যত্ন ল'বলৈ দিছিলোঁ। সেইবাবে তাৰপৰা এই অখিলাজনীও চাই অহা হ'ল আৰু আজুককাৰো খবৰ লৈ অহা হ'ল। সেইটো কাৰণে গৈছিলোঁ মই।
হয়। আকৌ আজু ককা এতিয়া আপোনাৰ ঠিকে আছেনে? তেখেৰতো আপোনাৰ বিশ পঁচিশ বছৰ হ'ব হৈ গ'ল এতিয়া।
হয়, হয়। তেওঁ বৰ্তমান ঠিকেই আছে আৰু। এই পখিলাজনীয়েহে অকন তেওঁক অত্যাচাৰ কৰিছে। মানে খোৱা বোৱাৰ অকণো কষ্ট হৈছে। সেইটো কাৰণে, সেইটো কাৰণে মাজে-মাজে কানতলীয়া চৰ দুটামান দি থাকে, সেইটো কাৰণে অৱস্থাটো অলপ মানে বেয়া হৈছে আৰু আজু ককাৰ।
তাকে মই সিদিনা যাওঁতে মানে দেখিছোঁ, সেইজনী পৰুৱাতটো বিৰল পৰুৱা আপোনাৰ সদায় দেখিবলৈ নাপাওঁ। সেইদিনা দেখিছোঁ মানে আপোনালোকৰ গোটেই ঘৰ ঘৰখন একেবাৰে চালি ধৰি আছে, মই আঁত পাছ তাৰপিছত দেখিছোঁ পখিলাজনী, এইজনীৰ কথায়ে মানুহে কৈ থাকে।
হয়, হয়। মানে বতাহ মানে বতাহ ধুমুহা বৰষুণ আমাৰ ঘৰত মানে টিং পাত নলগাওঁ এই মানে। ঘৰত এই পখিলাজনী যিখিনি মানে পাখি সেই পাখিয়ে আমাৰ টিং পাতৰ কাম কৰে আকৌ যদি বতাহ আহে, বতাহ তাহ ৰখোৱাৰ কাম কৰে, মানে সকলো ফালৰ পৰাই আছে আৰু। মানে যদি আপুনি ভাৱে মানে বৰফ, যদি বানপানী হয় তেতিয়া গোটেই গাঁওখন গাওঁখনকে তাৰ পাখিত বহাই ল'ব পাৰে।
হয়, হয়। মই বুজি পাইছোঁ বাৰু এবাৰ কেলে আমাৰ ধৰক এই ধৰাখন পানীত ডুবি যাবলৈ লাওঁতে, তেৱেই সেই পখিলাাজনীয়ে পাৰে চাকিত উঠাই পেলাই এইখন ধৰা ৰক্ষা কৰিছিল বুলিওঁ কয় মানে। মই নাজানোঁ বাৰু কিমান সঁচা কথা সেয়া।
হয়, হয়, হয়। এ সেইটো কথা সম্পূৰ্ণ সঁচা, মানে মইয়ে তেওঁক হেৰি কৰিছিলোঁ। মানে শিকাই বুজাই পিনি ধৰাখন উদ্ধাৰ কৰিবলৈ মই মইয়ে তেওঁক কৈছিলোঁ। আৰু তেওঁ উদ্ধাৰো কৰিলে, সেইমতে সেইবাবে হয়তো আপ আপোনালোক আজি জীয়াই থাকিব পাৰিছে।
হয়, হয়। আপুনি এইটো ভাল কথা কলে বাৰু। তাৰপিছত বাকী নামাকৰণ কৰিলে নে নাই এতিয়া পখিলা পখিলাজনীৰ কি নাম থ'লে? এতিয়া ধৰক এ ভাল চোৱা মানুহ এজন হ'লে ভাল আৰু জ্যোতি বিদ্যাত আজিকালিতো ইমান ভাল মানুহ নাইয়ে। সি হ'লে আপুনি কি কৰিলে বা নাম-চাম থ'লে নে নাই।
তেওঁৰ নাম মোহিনী দেৱী থলো মানে যিহেতু মাইকী পখিলা সেইবাবে। মোহিনী দেৱী থালো আৰু সেই পখিলাজনীৰ বাবে মই ভাৰত ৰত্ন সন্মানো পাইছোঁ। লগতে আৰু ধেৰ সন্মান পাইছোঁ মই এতিয়া আপোনাক ক'ব নিবিচাৰোঁ, মই ফুটনি মৰা বুলি ভাবিব আপুনি। মই বহুত সন্মান পাইছোঁ চৰকাৰৰ ফালৰ পৰাওঁ। সেই পখিলাজনীৰ বাবেৱেই।
মই জানোঁ আপুনি ফুটনি মৰা প্ৰকৃতিৰ মানুহেই নহয়, আপুনি আপোনাৰ আজু ককাৰ আপুনি জীৱনটোত মানে আপুনি এটা চক্ৰৰ সৃষ্টি কৰিলে এডাল। সৃষ্টি কৰে এইটো মানে কোনো দিন হয় গতিকে মই আপোনাক ফুটনি মতৰা বুলি বা ফিতাহি মৰা বুলি কেনেকে ক কম মই আপো আপোনাৰ সিদিনা আপুনি যেতিয়া নেপচনলে উৰা মাৰিলে সিদিনা মইটো চাই আছো যি মানে ধুৱা য'ত পিছত মানে আপোনাৰ বানপানী আহি আমাৰ গাঁওখন ডুবাই পেলালে সেই ডাৱৰে। মইতো সেইবোৰ সাক্ষাতে আ ছো গতিকে তেনেস্থলতনো মই আপোনাক ফুটনি বা ফিতাহী মৰা বুলি কেনেকৈ ক'ব পাৰিম?
হয় হয় আপুনি চাগে মোৰ কথা ভালকৈয়ে জানে জ্ঞাত আৰু সেইবাবে মই ভাল পাইছোঁ ধন্যবাদ বাৰু আপুনি ইমান ধুনীয়াকৈ মোৰ মোক বুজি পাইছে আৰু আগলৈকো যা তে মোক এনেকে সেৱা কৰি যায় তাৰ বাবে মই মানে বিশ্বাস ৰাখিম।
হয় মোৰ মোৰ সশ্ৰদ্ধ প্ৰণিপাত সদায় আছে কিন্তু মানে মই এতিয়া শুনা পাইছো আপোনাক এতিয়া কথা লগোৱা বুলি নাভাবিব এইটো বিষয়ে কিন্তু মানে মই শুনা পাইছো আপোনাৰ বিৰু দ্ধে মানে কলিতাহঁতে কিছুমান পদক্ষেপ হাতত লৈছে তেওঁলোকেও এতিয়া এজনী পৰুৱা বোলে আপোনাৰ বু বুধ গ্ৰহৰ পৰা আনিছে আপুনিটো জানেই বুধ গ্ৰহ কিমান এটা গৰম গ্ৰহ তেনেকুৱা এটা গ্ৰহৰ পৰা আনা এজ জনী পখিলা হয়তো আপোনাৰ পখিলাতকৈ বেছি শক্তিশালী হ'ব আৰু আপোনাৰ পখিলাজনীৰ ওপৰত তেওঁলোকৰ সৈন্য বাহিনীয়ে আক্ৰমণ কৰাৰ এটা প্ৰচেষ্টা চলাই আছে।
নহয় সেইটো মানে কথাটো হৈছে এনেকুৱা মানে মই এতিয়া আপুনি জানে মংগল গ্ৰহত মোৰ পৰুৱা আছে আ আৰু শনি গ্ৰহটো আছে। সেই গোটেই পৰুৱাখিনিৰ সংমিশ্ৰণত এটা পখিলা উৎপন্ন হ'ল মানে সেইটো আচলতে মোৰ
হেৰি পৰুৱাৰে মানে অকন শক্তি আছে মানে পখিলাজনীৰ গাত সেইবাবে বাবে হয়তো মোক ইমান আক্ৰমণ নকৰিবও পাৰে আৰু হয়তো কৰিবও পাৰে। সিঁহতে যদি শিকাই বুজাই ভালকে।
মই মই শুনিছো মানে হয় মই শুনিছো ছো মানে আপোনাৰ এতিয়া কেনেকে প্ৰশিক্ষণ দিছে আপোনাৰ মাজু কলিতায়ে আপোনাৰ খোল বজাব, সৰু কলিতায়ে আপ আপোনাৰ তাল বজাই বজাই তাৰ লগে লগে সংগীত পৰিবেশন কৰিব আৰু বৰ কলিতাই মানে আপোনাৰ ভা যোনখিনি মন্ত্ৰ বা যোনখিনি বচন সেই বচন খিনি মাতি সেই পখিলাজনীক আপোনাৰ প্ৰশিক্ষণ দিছে দিন ৰাত একেকাৰ কৰি। আজি প্ৰায় এমাহমান ধৰি তেওঁলোকে সেই প্ৰশিক্ষণ কাৰ্য সি অব্যাহত ৰাখিছে গতিকে মই ভাবো তেনে ফলত সেই পখিলাজনী
হয় মানে খোল, তাল বজোৱাটো ইমান ডাঙৰ কথা নহয় কিন্তু মানে মোৰ পখিলাখিনিক মই এনেকে আপোনাৰ হেৰি দিও আপুনিতো হয়টো নেজানে
হয়।
মোৰ প্ৰক্ৰিয়াখিনি দবা, শংখ এনেকে ভাল মানে উচ্চ মানদণ্ডৰ শিক্ষা নিৰোধ বা শংখ বজায় কাঁহ বজায় এনেকে প্ৰশিক্ষণ দিয়া হয় লগতে তাতে ভাগৱত পাঠ পাতি এনেকে প্ৰশিক্ষণ দিয়া হয়। যিহেতু মানে তাতোতকৈ খোল তালতকৈও বহুত উন্নত হয়। সেইবাবে মই তেনেকে দিওঁ আৰু যদি খোল, তাল বজাই তেওঁলোকে দিছে তেতিয়া তেওঁলোকৰ শক্তিটো অলপ কমিব যেন মোৰ অনুভৱ হয়।
হয়। মোৰ মানে ধৰক ভগৱানৰ ওপৰত আস্থাটো যি আস্থা সেইটো এটা সময়ত মোৰ হেৰা ই যাবলে ধৰিছিলে। তাৰ পিছত মই আপোনাৰ পখিলাজনী দেখিলো, পখিলাজনীৰ সেই দ্ৰব্য ৰূপটো দেখিলো। আপুনি যিদৰে মন্ত্ৰৰে তেখেতলোকক মুগ্ধ কৰে, ভাগত। বাণী শুনাই, তেওঁলোকক মুগ্ধ কৰে। ভগৱানৰ সেই অষ্ট। সূৰ্যৰ ৰূপ খিনি বা ভগৱানৰ। যোনখিনি, আপোনাৰ আমি ভাবিব নোৱাৰো, অলৌকিক বুলি কোৱা যোন। যোনখিনি গুণ, সেইখিনি আশাত যেতিয়া।